হেল্ল'
হেল্ল' আহ কি খবৰ হেল্ল' মোৰ ভাল। পিছে ভাত চাত খালা?
খালানে?
অ মই খালো। বলাচোন আজি আমি ফুলৰ বিষয়ে কথা পাতো। অলপমান। পিছে ফুল কেছ ফুল এনে তোমাৰ কোনটো ফুল বেছি ভাল লাগে।
মোৰ চবচে ৰচ ভাল লাগে। আৰু তোমাৰ?
মোক টো চানফ্লাৱাৰ বেছি ভাল লাগে তো প্ৰোৰ নিচান ন প্ৰোৰ নিচিনা। ছানফ্লাৱাৰতটো চব জেগা মানে একদম খিৰি থাকে বস্তুটো দেখাতেও ভাল লাগে আৰু। য লে যে বস্তু চন্দ্ৰ দেখা পাইছে
মোৰ ৰজ ভাল লাগে আৰু। মানে কালাৰটো বহুত ইউনিক হয় ন সেইকাৰণে।
মানে কালাৰটো একদম ডাৰ্ক একদম ডাৰ্ক। ৰেট হয় ন। ম ডাৰ্ক ৰেড মানে কি ডাৰ্ক পিংকে ধৰা আৰু ডাৰ্ক পিংক সেনেকুৱা টাইপৰ ৰচ থাকে বহুত কালাৰৰ ৰচ থাকে। তে
আৰু বেলেগ বেলেগ ফুল ভাল নালাগে? স ভাল লাগে মানে কোনকেইটা বেছি ভাল?
দিলি অ জেস্মিন, লিলি ছানফ্লাৱাৰো ভাল লাগে আৰু লটাছো ভাল লাগে। আৰু তোমাৰ কি ভাল লাগে?
মোৰ সেইকেইট মোৰ চব চব ফুলে ভাল লাগো। ফুল বস্তুটো এটা মানে যোনটো এটা চেণ্ট আহে আৰু ফুলেদি টো চেণ্ট বনাই ন? সেইটো কাৰণে চেনটো মৰা যোনটো এটা গোন্ধ আহে, গোন্ধটো মানে ভাল লাগে।
অ তাকে অ চব চব অ বনাই বনাই চানফ্লাৱাৰ দি বনাব পাৰি।
চনফ্লাৱাৰ এই চানফ্লাৱাৰ দি কি বনাব পাৰোঁ? অ ৰচে দিয়ো বনাব ৰছে দি তোমাৰ গোলাপ জল হয়, বহুত প্ৰকাৰৰ বস্তু হয় মানে, পিছে? মুল ফুলকেইটা বেছি মানে ধৰি লোৱা তোমাৰ ততে ক তোমাৰ ততে বহুত কোনছে। এ তোমাৰ ফুলকেইটা তুমি? কি তুমি কোনকেইটা এনেই তুমি ফুল লগাই ভাল পোৱা ফুলৰ গছ?
অ, মই ফুল গছ লগাই ভাল পাওঁ তুমি ভাল পোৱা নে?
অ, মইও লগাই ব আমাৰ ঘৰৰ, ঘৰৰ চাইডে, চাইডে ফুলৰ গছে লগাই ৰাখিছোঁ যেনেকুৱা তোমাৰ গোলাপ, গোলাপ ফুল নাই, তুমি যদি চোৱা কোনটোও, কোনটোও গছ লগাওঁ।
মই জেচলিন ফুল লগাম ভাবিছো, আৰু? তুমি কি ভাবিবা, কোনটো ফুল লগাবা?
মইতো সেইটোৱে চানফ্লোৱাৰ। মই ঘৰত চানফ্লোৱাৰ লগ চানফ্লোৱাৰ এনেকে জেগাত থাকিব নহলে ন, চানফ্লোৱাৰ একদম পোৰা মানে এটা খেতি টাইপ জোগাত লগাম।
অ', অ', অ', তাকেই। আৰু চানফ্লাৱাৰটো অইলি হয় ন, অইল? লো‌ হয়।
ফ্লাৱাৰ
অ, নহয় তাৰপিছত অ, তাকে।
যা দিছোঁ। ৰিফাইনল অইল হক বা টেল হক। বিলাক অ, এই বিলাক ওলায় এই বিলাক বিভিন্ন ধৰণৰ বস্তু বিভিন্ন ধৰণৰ বস্তুৱো পাওঁ, আমি পিছে আমি চেণ্টৰ পাওঁ, চেণ্টটো তোমাৰ কোনটো ফ্লেৱাৰ কোনটো ফুলৰ বেছি চেণ্টটো বেছি ভাল লাগে?
অ, মোৰ ভাল লাগে মানে চেণ্টৰ ভিতৰতটো মোৰ জেচমিনটো ভাল লাগে। আৰু তোমাৰ?
মোৰ ৰছৰ, ৰছৰ যোনটো এটা ৰছৰ যেনেকুৱা গোলাপ জলৰ, গোলাপ জলৰ যোনটো মানে গোলাপ জলৰ চেট থাকে ন? গোলাপ জালৰ এটা চেণ্ট আহে, সেইটো সিটো। চ বেছি ভাল লাগে। সেইটোত বনাই তোমাৰ নেচাৰেল, নেচাৰেল দি বনাইছে মানে। তাৰ মানে ফুলৰ, ফুলৰ ইনগ্ৰেডিয়েটছ দি মিলি কেনে বনুৱাই। সেইকাৰ বেছি ভাল লাগে। কিন্তু কেঁচা বস্তু, কেঁচা বস্তু, কেঁচা ফুল ইমান হেৰি নহয় আৰু কেঁচা ফুলোৰ ভাল নালাগে।
অ, কিছুমান, কিছুমান ফুলৰ চেন- টো নাই, কিন্তু দেখিবলৈ ধুনীয়া।
উম দেখি
অ আৰু কিছুমান ফুলত কিছুমান ফুলত পোক চকু থাকে। ভয় লাগে
অ পোক চোকো থাকে ভয় লাগে পিছে ঘৰত পূজা পূজা কি পূজা দিনাটো ফুল ইউজেই কৰে
অ প পূজাত দিওঁ ফুল অ আমি দিওঁ এই ৰঙা ফুলটোৰ নামটো কি আছিল পাহৰি পাহৰিয়ে গলো ৰবা
হয় নেকি পিছে ৰঙা ফুলটোতো বহুত বস্তু আছে সেইটোৱে তো ৰঙা ফুলেদি পূজা কৰে অ অ মোয়ো গম পাওঁ এটো
অ আৰু বগা সৰু সৰু বগা ফুল সেইটো নামটো নাজানো কিন্তু এ সৰু সৰু বগা ফুল আছে
অ' সেইবিলাক মই ইউজ প বহুত বিভিন্ন প্ৰকাৰৰ বস্তু নাই ভগৱানে সৰু বছি ভাল পায়। মানে বস্তুখিনি
অ আৰু ফুলেদি ধূপ চপু বনাই ধূপ।
সহঁতেতো আজাকালিতো ফুলৰ গোন্ধটিতটো হেৰিও বনায় আৰু ধূপো বনায়।
অ ধূপনাই ফুলৰ চেন্ট আহে ভাল লাগে। আৰু অ আৰু কি কৈ আছিলো।
মই কৈ আছিলো যে ফুলৰো বেছিকৈ বিভিন্ন বস্তু বনাব কিন্তু ফুল যদি আকৌ ফুলৰে যে এটা ফুল থাকে যে ফুলৰ যে
তুমি জানা নে?
অ, অ পম পাওঁ। এতিয়া তোমাকো সুধিছো।
তটো তিতা তিতা হয় ফুলটো। অ, ম
ল'ৰা আছিলে মোৰ এটা ইউটিউবত কিনে সি ফুল চুল লয় আমাৰ ঘৰৰ ওচৰতে সেইটো পূজা দিয়া কৰূ্ত থাকে। খতি ল'ব তাৰ হেৰি তেওঁ বৰ যোখিনি চাই দিয়ে। তাৰপ এইখিনি খাইদ উ তে ভাল লাগে।
অ, আমাৰো। বৰমাহতে খাইছে ফুল তোৰ মাছ দি বনাই খাই। অ। ফুলটো সৰু দেখাত সৰু হয় অ অৰেঞ্জ টাইপৰ হয়।
মানে ট্ৰালিপ অ তাৰ অ।
অৰেঞ্জ কালাৰ হয় ভিতৰত হোৱাইট কালাৰ সেইটো ফুল এই নামটো মুখত নাহে ৰবা নাম।
হয় নেকি।
অ আৰু আমাৰ ঘৰৰ ওচৰ ঘৰৰ ওচৰৰ স্কুলৰ ওচৰত এটা সোণালী ফুল গছ আছে। ডাঙৰ চাই
অহঁ
একদম গল্ডেন কালাৰ অহঁ অহঁ দেখিবলৈ ভাল লাগে আৰু আৰু চাইডে চাইডে আৰু এটি বহুত ফুল আছে আৰু কলেদি ভৰ্তিকে আৰু আমাৰ ঘৰ অহঁ অহঁ আমাৰ ঘৰটো ফুলে দি ভৰটি আৰু তোমালোকৰ অহঁ উম ফুল দেখিবই ধুনীয়া ফুল দেখিবলৈ ধুনীয়া।
এটা ফুল আছে নাপায় নহ ত সেইবিলাক সেইবিলাক কিনিব লাগে। তো আমি নিকিনো নহঁ আমি ফুল কিনিকেনে নলা লগাওঁ নলগাওঁ মানে আমি মানে আগতে য'ত ভাড়া আছিলোঁ- ভাড়া আছিলে তাহাঁতে ফুল আছিলে তাৰ পৰা অলপমান লৈ পেলাই ইয়াতে আৰু আমাৰ ইয়াতে লগাইদিলোঁ। অলপ মান আমাৰ ইয়াতে। ফুল চুল মানে পূজা চূজা দিব পাৰে ফুল বা সেতি ঘৰ বকাই এনে হলেও অলপ কে সেইটো আমাৰ ইয়াতে এটা ফুল গোলাপৰ গোলাপ ফুল আছে এটা সেইটো এটা কি দেখাত তোমাক বিৰাত পৰি কেইটা ওলাই আহিছে কালি লাগে ফুলি যাব সেইটো কালিলৈকে চাগে ফুলিয়েই যাব কালি আকৌ মায়ে সেইটো লৈ কেনে ভগৱানক দিব কালি মায়ে সেইটো ভগৱানক দিব।
উ অহঁ, কিছুমান ফুুলত পানী নিদিলে মৰিয়ে যায়। সেইকাৰনে পানী দি থাকিব লাগে দেইলি।
অ তোমাৰ তুমি কিমান ফুলৰটো বহুত যত্ন কৰা চাগে তুমি।
অ মই বহুত যত্ন কৰো মই ডেইলি পানী দিওঁ পানী দিওঁ তাৰ পিছত, সেইয়া আৰু ফুলকে চাই থাকো আৰু চাইয়ে ভাল লাগে ফুল। কেতিয়াবা ফুলেদি। মালা বনাওঁ ভগৱানৰ কাৰণে।
ফুুলে দি মালা বনোৱা?
অ তুমি জানানে? বনাব
মই নাজানো মই এইবিলাক মানে কৰা নাই। ন মই খালি ফুল বিলাক চাওঁ অলপ। মায়ে ল।
অ ইজি হয় তুমি বনাবা ট্ৰাই কৰিবা ঘৰত।
কেনেকে বনাই?
অ তুমি হেৰি লবা সূতা লবা। সূতা ল'বা সূতাটো অলপ। মেৰাই ল'বা তাৰ পিছতে ফুল কেইটা চিঙিবা। ফুল কেইটা চিঙি কিনে বেজিত মাজেদি সোমাই সোমাই সোমাই সোমাই সোমাই আৰু কি কয়। ফুটাতটো বেজিত সোমাই লবা। তাৰ পিছত এটা এটাকে ফুল সোমাই যাবা হৈ গ'ল।
এটা এটা কৰি ফ তাৰপিছত কেনেকৈ গাঁঠি মাৰি নিয়ে সিটো বস্তুটো হালকা হৈ যাব দেখোন।
কেয়াৰফুলি ল'ব লাগিব আৰু। ফুলকটাত মানে দু।
অলপ মানে ডাবল গাঠি দিব নোৱাৰি মানে তাতে ডাবল গাঠি টাইপ দিব নোৱাৰি?
ডাবল অ পাৰিবা তেতিয়া তোমাৰ তেতিয়া তোমাৰ সূতাটো অলপ ম এটা হ'ব তেতিয়া। নহলে ফুলবোৰ ছিঙি যাব ন অ।
পাৰে ন।
অ অ তাকে।
মই এবাৰ ট্ৰাই কৰি চাম। কেতিয়াবা যদি মোৰ টাইম পাওঁ তে চাওঁ। ফুল লাগেও ন সেনেকা এইটো সেইটো কেনেকুৱা টাইপৰ ফুলৰ লগত বেছি ভাল লাগে? তাৰ মানে
মোৰ মেলা। গেন্দা ফুল।
আৰু।
আৰু এই হোৱাইট কালাৰ ফুল আছে সেইটো নামটো নাজানো কিন্তু হোৱাইট কালাৰ ফুলে দি বেছি ভাল লাগে।
মানে চব ফুল এৰি হৈ যায় আৰু।
অ হৈ যায় চব ফুলদি হয় কিন্তু বেছি দাম মানে। মোৰ। মোটা মোটা চুলি নহয় সেইটয়ে আৰু। অ অ সেইবোৰ ফুল দি বনাবলৈ অ অ সেইবোৰ ভাল লাগে সেইবোৰতো ধুনীয়া ধুনীয়া একদম ধুনীয়াকে গাঁঠি চাঠি মাৰি কিনে। বিক্ৰী কৰে ফুল ফুলৰ মালা।
দিয়া আজি কাই। আজিকে এইখিনি হ'ব আৰু। এইখিনিতে সমাপ্তি লওঁ আৰু পিছত পিছতকৈ বেলেগ বিষয়ে কথা পাতিম অ
অ